কি কৰি আছা?
তোমাৰ এই লাইটটা ভালকৈ আছিলো।
অ ঘৰৰ নে বেলেগৰ।
ঘৰ ঘৰ তোমাৰ লাইটটো হেৰি হ'ল নাছিলে সেইকণো মানুহে তাৰপিছত লগাই পেলাই এতিয়া হেৰি কৰি আছিলোঁ। এবাৰ লগালো কাৰেন্টটো নাছিলে। তাৰপিছত আকৌ হেৰি হৈ আছিল ওৱাৰডালৰ ভিতৰতে ছিগি আছিলে। তাৰপৰা আকৌ এতিয়া লগাই পেলাই হৈছে আও।
উম উম। ভাল নহয়?
ভালে ভালে। কি কৰি আছিলা?
মই এয়া তোমাৰ গা পা ধুই পেলাই নামঘৰলৈ যাওঁ। সন্ধিয়া মানে এতিয়া ৰাস্তালৈকে মই ওলাই আহছো আৰু গা বাধি আজৰি হৈ
অ অ অ সেই খুল শিকাই আছে?
অ নামঘৰত খোল শিকাই আছে। একেবাৰে গা পা ধুই আজৰি আৰু এতিয়া ধৰা ইয়াৰ পৰা কথা পাতি মাতি গৈ আৰু ৰাস্তা। তাপাও বতাহখনো খাওঁ বোলো ইমান গৰম দি আছে। তাৰপা চুৰিয়া- তুৰিয়া পিন্ধি যাম নাম ঘৰলে।
অ', অ', সেই পানী টিং ওলিয়াই দিবাচোন। মই গৰুকেইটা লৈ আহো খুৱাই দিবা। আৰু এইবাৰ লাইট খিনি হেৰি কৰি আছিলে এইবাৰ বহে আহ
ঘৰতো ভাল নহয় ঘৰত ভাল নহয়?
অহ, ভালেই ভালেই।
অ',
তোমালোকৰ ভালেই?
ভালে অহ আমাৰ চবৰে ঠিকে আছে।
অ',
গৰমটোহে বেছি হৈছে আৰু খালি দিনক দিনে।
অহ বেয়া দিছে তাপ ৰে। মই তোমাক অলপ আগত হেই এইটো। হাঁহ পোৱালিকেটা চাই আছিলো। তাৰপিছত চাই পেলাই হেৰিটো কৰি লৈ লাইট টো লগালো। তাৰপা কাৰেণ্টটো আহিছে লাইট টো বজল হল আক তাৰ পিছত আকৌ। খুলি মেলি চালো তাৰপিছত যেনিবা এই হোলদাৰটো ৱাৰ্ডালে আকৌ হেৰি হৈ আছিলে। আকৌ লগাই পেলাই এতিয়া কাৰেণ্টটো আহিছে চেক কৰি চালো যেনিবা অ চিগি আছিলে আছিলে অ বেছিকে পকাব নহ'লে মানে খুলি গুচিব লাগে ছিগি থাকিলে।
অ
এতিয়া আকৌ যেনিবা কাৰেণ্টটো অহা নাই নাই তোমাৰ হেৰি বোকা দিয়ে নাই আমাৰ।
অ ভুকা দিয় হয় ন
দিয়াই নাই দিয়া নাই দিবহে। তোমাৰ হেৰি পানী অঁ বোৱাইথোৱা আছে বোৱাইথোৱা আছে অঁ তোমাৰ হেয়াৰ কাৰণে দিয়া নাইতো পানী চানী বৰষুণেই নাই নহয় সেইকেইদিন।
উম বৰষুণতো দিয়া নাই আকৌ
হ'বোৱা হ'ব
বোকা দিবলে চাগে পানীয়েই নাই ন বৰষুণ নাই কাৰনে?
পানী নাই তোমাৰ আজি চাৰি পাঁচদিন দেখোন কিমান ৰ'দ দিছা নাই। এইকেইদিন তোমালোক ন
আৰু আগতে ধৰা তোমালোকৰ সেই নদী খনেকে ভেটি পেলাই হলেও পানীটো উঠাই পিনে দিয়ে আজিকালিতো নদীখনো খানদি দহ কৰি পেলালে।
আহ অ এতিয়ানো নিদিয়ে নোৱাৰ হ'লেও। তোমালোকৰ ৰুইছে নেকি?
আমাৰ খেতি উঠিলে বুলিয়ে কবা আমাৰ মাটি বেছি নাই যে।
আহ উঠিলেই।
আহ
তাকে। ম তোমাৰ দিয়া নাই বাৰু হচি কৰি দিছে হাল চাল বাই থৈছে ৰুব লাগিব লাহেঁকে। পানী নাই দিয়া।
অহ
এতিয়া বন্ধ হৈ আছে নক তোমালোকৰ কলেজ এতিয়া।
আহ
কলেজ বন্ধ হৈ আছে নেকি তোমালোকৰ এতিয়া।
অ কলেজ আমাৰ বন্ধ হৈ আছে।
অহ অহ।
তোমালোকৰ কি পোন্ধৰ দিন ক্লাছ কৰিব
অহ অহ- আমাৰ তোমাৰ খুলিব নি কিবা ইণ্টানশ্বিপৰ হেই হব বুলি কোৱা শুনিছোঁ। জানো হয়নে নহয় এতিয়া অ
সৰুকে আহি আছে কি কাৰণে জানো মোৰ ইয়াতে দেখখন চাউণ্ড টো মই ফুলেই কৰি থৈছো।
মই ঠিকে শুনি আছোঁ দেখোন।
তাকে মই একদম মানে নেটৱৰ্কৰ প্ৰব্লেম নহয় কিন্তু মই বহুত সৰু সৰুকে শুনি আছো বহুত কষ্ট কৰি শুনিব লগীয়া।
আন্দাজত গাই থাকিব লগীয়া আছে আছে মানে।
অহ
মই শুনি আছো এতিয়া শুনিছা নাই এতিয়া
এতিয়া অকমান ডাঙৰ হৈছে মাতো
অহ অহ
একদম অকমান কে আহিছে।
অ এতিয়া আহিছে চাগে এতিয়া অকণ ডাঙৰকে কৈছো এতিয়া আহিব।
অ এতিয়া আহিছে অ
উম পোন্ধ দিন কৰিব তোমালোকৰ ন
আমাৰ মানে ইবাৰ মই কৈছিলো নহয় এলইবাৰো কৈছিলে তেনেকে পোন্ধৰ দিন তাৰপৰা ল'ৰা ছোৱালী কম হ'ল-
অ অ তাৰিছত অ।
সেইটো কাৰণে মানে ধৰ ছাৰ বাইদেউহতো দূৰৰ পৰা আহিব লাগে ন বাছত দিগদাৰ হয়। এতিয়া সেইটো কেনে নকৰে আৰু গৰ বন্ধ মাহহটো।
অ অ অ হয় তোমাৰ চব ল'ৰা ছোৱালী খিনি অহালে ভাল আছিলে এতিয়া গোটেই খিনিটো নাহে। ন অ তোমাৰ গোটেই ল'ৰা ছোৱালী খিনি যদি আহে তেতিয়া ক্লাছ- কৰিবলে ভাল ছাৰ হতো তেতিয়া ইমান দূৰৰ পৰা আহি।
ভাল অ তেনেকে ধৰা এতিয়া মাতিলেতো আৰু খুব বেছি পাঁচ দশটা হ'ব তেনেকেতো ক্লাছ কৰিব নোৱাৰে আও-
আহ আহ। আমাৰ তোমাৰ- পোন্ধৰ দিননা কিবা কৰিব ইণ্টাৰ্ণশ্বিপৰ কিবা প্ৰগ্ৰেম আছে বোলে বাকী- এই ভলীবলৰ হেৰি কৰিব মানে কৰ্চ
কত,
আমাৰ কলেজত কলেজ এই ইণ্টাৰশিপৰ এক্সটা মানে পাঁচটা চাবেক্ট- অ পাঁচটা ছাবজেক্ট আমাৰ থাকেই নহয় বি এ মানে পাঁচটা ছাবজেক্ৰ উপৰি তোমাৰ এটা মানে- এক্সট্ৰাকে এক্সট্ৰাকে ল'ব লাগে মানে সেইটো তোমাৰ তোমাৰ এগ্ৰিকালচাৰ আছে সেনেকে মানে এগ্ৰিকালচাৰ তুমি যি লোৱা মানে। খেতি চেতি কৰা এইবিলাক চিষ্টেম এনেকুৱা ধেই আছে মানে তাৰ ভিতৰত আমি- ভলী বলটো ল'লোঁ তাৰপৰা এই আজি চাই- অ ভলীবল ল'লো মই তাৰপছত চাৰিদিনমান ক্লাছ হ'ল তাৰপিছত আকৌ এই জুলাই মাহ সোমালে নহয় এতিয়া
এতিয়া তোমাৰ আও আৰু পোন্ধৰ দিন ক্লাছ হ'ব তাৰপিছত তোমাৰ চাৰ্টিফিকেট এখন দিব মানে। তাৰপিছত এক্সাম পাতিব লাষ্টত-
উম
এই ইউনিভাৰ্চিটিৰ পৰা আহি মানে মাষ্টৰে সেই হেৰি কৰিবহি ক'ৰ্চটো দিবহি আৰু যোনে যি লয় মানে এইটো তোমাৰ ভিতৰ ছাবজেক্ট মানে হেৰিয়া ছটা ছাবজেক্ট। থাকে যে ছয়টা মানে তোমাৰ পাঁচটা ছাবজেক্ট হৈ গ'ল, এইটো নিজে চইচ কৰি ল'ব লাগে মানে।
অ' এটা মানে তুমি যি লোৱা মানে তুমি মানে ধৰা এতিয়া এগ্ৰিকালচাৰটো নলয়, এই ফুটবল টো ললা।
অ' সেইটো মানে তুমি খেতি কৰাটো ল'ব পাৰা। নহ'লে বেলেগ কিবা কিবি আছে তাঁতশাল এনেকে যি টি আছে মানে ঢেৰ আছে, তাৰ কোনটো লোৱা তোমাৰ কথা মানে।
উ ভালে কৰিলা তোমাৰো এনেই ধৰা এনেকে ইয়াতো খেলা-ধূলা কৰা নহয়। ফুটবলটো খেলিলে তোমাৰ দৌৰাও হ'ল শৰীৰত তেজ চলাচলো বেছি হয়। স্বাস্থ্য পাতিও ভালে থাকিব ধৰা।
অ' আমাৰ তোমাৰ হেৰিয়াতো ফিল্ডতো কালিৰ পৰা ভলীবল খেলা আৰম্ভ কৰিছে আৰু
অ' আমাৰ এই মধুপুৰ ফিল্ডত নি
জুলাই মাহ এনেই গৈ থৈ
অ' এই জুলাই মাহত এইবাৰ বহুতো অ শ'তাৰকে নক জুলাই মাহত এইবাৰ বহুতো প্ৰশিক্ষণ দিছে ধৰা আমাৰ নামঘৰতে তেনেক খুলৰ প্ৰশিক্ষণ।
আহ খোলা শিক্ষা আহ আমাৰ ইয়াতো তোমাৰ হেৰি কৰিছে এইটো মই ভলীবল, ভলীবল, ফুটবল নহয় পিছ ফালে তোমাৰ হেৰি, কৰি আছে পিছফালে ক্ৰিকেটতো কোচ দিয়ে আছে লেডাৰৰ।
অ' ক্ৰিকেটতো ক'চ আগৰ পৰাই হৈ আছে ন'।
উপাই হৈ আছে আৰু দুবছৰমান হ'ল তাৰপিছত তোমাৰ এতিয়া আগফালে মানে হেৰি কৰিছে এইটো নেটখনটো লাগি আছিলে আগৰ তাতে তোমাৰ হেৰি কৈছে, এইটো ভলীবলৰ কৰ্চটো দি আছে একমাহ দিব হেনো। আৰু এতিয়া তোমাৰ হেৰিও কৰিছে, আমাৰ অ' এই চিক। ছিক্স, ছেভেন এইট এনেকৈ সৰু যোনকেইটা ক্লাছ, সেইকেইটা ক্লাছো কৰিছে বিনামূলীয়াকৈ মানে
অ' ঘূৰাই অ' মানে এই ক আগৰ ফিল্ডৰ আগফালে স্কুলখন।
অ' সেইখন ৰ
অ' আৰু ধৰা এইটো চৰকাৰৰ ফালৰ পৰা কিবা আঁচনি এটা দি ছিলে নহয় ক্লাছ কৰিলে তেনেকে কিবা গাখীৰ দিব বিস্কুট দিব।
অ' জানো সেইটো পোৱা নাই বাৰু আমাৰ এই বিলাক মানে নিজে প্ৰাইভেটকে কৰিছে অ' এইবাৰটো আমাৰ প্ৰাইভেট। এক কৰিছে মানে ক'ৰ্চটো ফ্ৰী মানে ক্লাছকেইটা কৰিব পাৰিব বিনামূলীয়াকৈ।
অ' এইবাৰ মানে তোমাৰ তেনেকে চৰকাৰৰ ফালৰ পৰা প্ৰত্যেকটো ল'ৰা-ছোৱালীলৈকে বিশ টকা নে কেইটকাকে আহিছিলে।
অহ।
চৰকাৰে কিন্তু ঠিকেই দিয়ে বস্তুবিলাক আমাৰ ইয়াতহে
উম-উম-উম তলতহে তোমাৰ সেই খিনি হৈ যায়। খাই দিয়ে মানুহ বিলাকে।
সেইটোয়েতো প্ৰত্যেকটো ল'ৰা-ছোৱালী যদি বিশ টকা আহিছে মানে ইয়াত তোমাৰ পাঁচ টকাকেও নপৰে।
নোকোৱাগে অ' সৰুকে বহী, কলম কিবা কিনি থৈ দিব। পাঁচ দহ টকা কৰি পেলাই তেনেকেই আৰু চলাই দিয়ে আৰু এইবাৰ তোমাৰ বহুতেই কৰিছে দেই, চিত্ৰাংকন চিত্ৰাংকন কৰিছে তোমালোকৰ সেয়া খোল-খোলৰ হেৰি কৰিছে বুলি।
অ' সেইয়াই অ' এইবাৰ গৰম বন্ধ তোমাৰ বহুত কাম কৰা হৈছে আৰু সেইবিলাক চব সফল হ'লে হ'ল। হয়-নহয়।
উম উম বৰগীতৰ ক্লাছ কৰিছে এনেকে ধেৰ মানে।
উম'। আৰু ধৰা আমাৰ এইখনৰ যে প্ৰাইভেট স্কুলখন, তাতো হৈয়ে থাকে প্ৰশিক্ষণ এইবিলাক। কিবা বাঁহী হওক, খোলৰ হওক, খোলৰটো হৈ গল ন'।
অ' এই নিকেতনৰো তোমাক কৰি আছে। আৰ্টৰ ক্লাছ কৰি আছে তাৰপিছত অ' যোনে যি কোৱা মানে বৰগীত- স্বগীতৰ পৰা সেই চব কৰি আছে তোমাৰ।
জুলাই মাহটোত ধৰা ল'ৰা-ছোৱালী খিনি এনেহে থাকে। তাতকে কিবা এটা শিকিলে, সেই মাহটোতে ভালেই হয় ন'।
অ', অ', জুলাই মাহতো এনেয়ে থাকে।
আৰু আমাৰ ইয়াততো বহুত সুবিধা আছে তেনেকে ধৰা আমাৰ মইনা পাৰিজাততো বহুত শিক্ষা দি থকা হয় ন।
অ', মইনা পাৰিজাত তোমা হেৰি কৰি আছে নহয় এতিয়া। শনিবাৰে-শনিবাৰে আৰ্টৰ ক্লাছ কৰে, তাৰপৰা আকৌ কোনোবা এটা বৰত বৰগীতৰ ক্লাছ।
উম, আৰু বাৰ মইনা পাৰিজাতৰ বহুতো অনুষ্ঠান এনেকে প্ৰতিযোগিতামূলক অনুষ্ঠানো পাতে ন?
পাতে-পাতে অ', এইয়া বিহু টাইমত ধৰা বিহু-বিহু নাচৰ কম্পিটিশন পাতিলে এনেকে
অ', আৰু এনেকে প্ৰতিযোগিতা বিলাক পাতিলে তোমাৰ ধৰা পুৰস্কাৰ প্ৰাইজ চাইজ দিয়ে তেতিয়া ল'ৰা ছোৱালী বিলাকো মানে অলপ উৎসাহিত হয় ন, প্ৰাইজটো প্ৰাইজটো ল'ব লগীয়া হয় কন কন লৰা ছোৱালী খিনিয়ে ন
অ অ প্ৰাইজ চিষ্টেম অ প্ৰাইজ চিষ্টেমটো আৰু তোমাৰ হে প্ৰশংসা পত্ৰ দিয়া নিচিনা কৰিব লাগে এতিয়া তেতিয়া উৎসাহ পাই ন
উৎসাহ পায় প্ৰ ডাঙৰ কনিবাও বুজি পায় এ নি ধ উৎসাহ পাই ন
উম প্ৰাইজটো দেখা লগে লগে আগ্ৰহটো বাঢ়ি যায়
উম
উম উম এইটো জুলাই মাহটোত হ'ব তোমাৰ তে্ৰিশ দিনতো তোমাৰ চবতে হ'ব এতিয়া
তোমালোকৰ ফালে আম কঁঠাল পকিছে নাই
এই এদাই হ'ল আমাৰ ফালে, কঁঠাল কেইটামান
আমটো এদাই হ'ল বাৰু, কঁঠালতটো আছে চাগে?
আছে-আছে পকিচে আৰু লাহে-লাহে।
অ', কঠালটো-কঠালটো ঘৰত থাকিলে এটাৰ ফালৰ পৰা আমাৰ ফালে দিগদাৰ হয় আকৌ ধৰা হাতী আহে ন ধান খাবলে। হাতীয়ে মানে তোমাৰ কঁঠালৰ গোন্ধটো আগতেই পাই যায় যে। হেল্ল'? উম? না পোৱা। হেল্ল'?
হেল্ল'?
আমাৰ কথা বজা আ
আছে নে নাই?
আছে।
হেল্ল'?
হেল্ল'?